হয়, শুনিছানে মাতটো?
হয়, হয় শুনিছো কওঁক।
অঁ, ভালনে আপোনাৰ?
অঁ ভাল, আপোনাৰ?
উম ভালেই দিয়ক।
হয়, হয়, হয়, হয়। নাই নাই খোৱা বোৱা তেনেকে হোৱা নাই, এই কিতাপ এখননেহে পঢ়ি আছিলোঁ।
অঁ, অঁ আজিকালি পঢ়া শুনাাটো কিমান জৰুৰী দিয়কচোন।
হয়, হয় বহুত জৰুৰী হয়।
কোন কিতাপ এখন পঢ়ি আছে বৰ্তমান সময়টোত- মানুহেতো আজিকালি পঢ়া শুনাতকৈ বেছি আপোনাৰ এই ছ'চিয়েল মিডিয়াতে- মানে যিটো হৈছে আৰু-
হয়, হয়।
আৰু ছচিয়েল মিডিয়াটো ভালো হৈছে, এক প্ৰকাৰৰ মানুহে আৰ্নিঙো কৰিব পাৰিছে হয়।
হয়, হয় সেইটো হয়, হয়।
কিতাপ কাৰ, কিতাপবোৰ পঢ়িলে আমাৰ মানে যোন- টো মানে সময়, সেই সময়টো ভালকৈ অতিবাহিত হয়, ভাল এটা- শিক্ষা আমি পাব পাৰোঁ।
হয় মানে আপোনাৰ কিতাপখন হয় মানে আপোনাৰ কিতাপখন পঢ়িলে মই ধৰক এতিয়া- তোমাৰ ইতিহাস কিতাপখন পঢ়ি আছো হয় মানে- এতিয়া ধৰক মানে তাৰ পৰা বহুত আমাৰ ধৰক পুৰণা যিবিলাক বস্তু মানে - যুদ্ধ- চুদ্ধ কিমান চনত, কি ভূমিকম্প বা কি যিকোনো ইতিহাস-
হয়, হয়। বিভিন্ন ধৰণৰ বুৰঞ্জীমূলক কথাবোৰ আমি জানিব পাৰিম কোনজন ৰজাই কি কৰিছিল, - কিমান চনত যুদ্ধ হৈছিলে, কিমান চনত কোনখন দুইখন যুদ্ধ- হৈছিলে আৰু আপোনাৰ সেই কুৱেচনবিলাকে আমাৰ ভৱিষ্যৎতৰ এডিআৰই বুলি- এটা একজাম, সেই একজাম বোৰতো আমাক বহুত সহায় কৰিব।
হয়, হয়। সেই গতিকে মানে সেইকাৰণে অলপ পঢ়ি আছো আৰু বিশেষকে মানে- কিছুমান কথা, নাজানা কথা বৰ্তমান জানিব পাৰিছো বা এ- মোৰ বাহিৰে বেলেগ দুজনকো মই ধৰক ক'ব পাৰিম ন যে পুৰণি স্মৃতিবিলাক মানে ৰোমন্থন মানে কৰি আছো আৰু বৰ্তমান ধৰক, আমি যিহেতু মানে সেই ইতিহাস কথাখিনি নাজানো। গতিকে সেই ইতিহাস ক সেই ইতিহাসৰ কথাখিনি ধৰক জানি থলে ভৱিষ্যত বা ভজি ভৱিষ্যত প্ৰজন্ম আমিও দু ধৰক দুই এটা কথা ক'ব পাৰিম কিতাপ খনৰ বাহিৰে আৰু ধৰক কিতাপখন পঢ়ি থাকিলে মন টো ধৰক ভাল লাগে আৰু সময়টো অতিবাহিত হয় মানে কিতাপ এটা মানে সুন্দৰ মানে
কিতাপতকৈ প্ৰিয়, কিতাপতকৈ ভাল বন্ধু আমাৰ কাৰণে কোনোৱেই নাই। কিতাপ এখনৰ দৰে ভাল বন্ধু, কিতাপখনক যদি আমি বন্ধু কৰি ল'ব পাৰো সেই কিতাপ খনৰ দৰে বন্ধু আমাৰ কাৰণে কোনো নাই কাৰণ আজিৰ যুগত আপুনি বন্ধু পাব হয় সচাই ব সঁচা বন্ধুও আছে, মিছা বন্ধুও আছে কিন্তু কিতাপখনে কেতিয়াও আপোনাক মানে কেতিয়াও মানে দগা বাজি নকৰে আৰু কিতাপখনৰ পৰা আমি যোনখিনি জ্ঞান পাম সেইখিনি আমাৰ ভৱিষ্যতে কামো আহিব, বৰ্তমানে কামো আহিব, সদায় কাম আহি আছে। গতিকে আমি কিতাপ খনৰ দৰে বন্ধু হ'ব নোৱাৰে আৰু বৰ্তমান সময়ততো শিক্ষাৰ হাৰটো কিমান বাঢ়ি ছে হয়নে? আগত আগৰ তুলনাত আৰু এতিয়াৰ তুলনাত শিক্ষা বহুত আগবাঢ়ি গৈছে এতিয়াতো পাৰ্চেণ্টেজ নহলে আপুনি
হয়।
কতো চিটে পাব নোৱাৰে যেতিয়া আপুনি সৰু পাৰ্চেন্টেজ তে বাঢ়ি যোৱাৰ কাৰণে আপুনি ইয়াৰ পৰা গৈ পেলাই বেলেগত চি ল'ব লগা হয় ভাবকচোন আৰু কিমান টকা যায়।
হয়।
আৰু টকা যোৱা মতে আমাৰ আজিকালি শিক্ষা বিভাগটো বহুত ভাল হৈছে। সদায় পঢ়াৰ - শুনাৰ ওপৰত গুৰুত্ব দিছে, পাৰ্চেণ্টজৰ ওপৰত গুৰুত্ব দিছে', লৰা - ছোৱালীচতে ভাল এটা চাকৰি কৰিব পাৰে, নিজক সংস্থাপন দিব পাৰে।
হয় হয়। মানে কিতাপ মানে মানে এজন বন্ধু হয়, প্লাছ আপোনাৰ ধৰক তেনেকে ধৰক মানে ভাল লাগে কিতাপ এখন পঢ়ি থাকিলে দু দুটা কথা জানিব পাৰি। বা আমি ধৰক এ কিছুমান ধৰক ইন্টাৰভিউ কাৰণে বহুত সুবিধা হয় ন আৰু ন নজনা কথাবিলাক জানিলে মানে ধৰক ভাল লাগে আৰু খুঁচৰি পেলাই ভাল লাগে। অলপ মানে কিতাপ
মানে কিতাপত আপুনি কথাবোৰ খুচৰি - খুচৰি জানি উলিয়াব পাৰিব। আৰু যদি আপোনাৰ কোনোবা এজন শিক্ষাগুৰু থাকে, তেওঁক যদি আপুনি নজনাতো শিক সোধে তেওঁ শি কাই দিব আৰু মানে আপুনি এটা চাবচোন আগৰ দিনত আপোনাৰ ছোৱালী আৰু ল'ৰাৰ মাজত পাৰ্থক্য আছিলে? এতিয়া আপুনি এজন ল'ৰা বা মই এজনী ছোৱালী যিমানে যি নহওক মানে এতিয়া কি হয় আগৰ দিনৰপৰা লৰা' - ছোৱালীৰ মাজত পাৰ্থক্য আছিল, সেইটো আপুনিও জানে ময়ো জানো চবে জানে, এতিয়া আগৰ দিনত আপুনি চাবচোন ল'ৰাক অলপ বেছিকে প্ৰাধান্য দিয়া হৈছিলে ছোৱালীক অলপ কমকে, ছোৱালী মানুহক পঢ়া-শুনা মানে গুৰুত্ব দিয়া হোৱা নাছিলে, অলপ বয়স হ'লে ছোৱালী মানুহক বিয়া দিয়া হৈছিলে কিন্তু এতিয়া মানে এ তিয়া ইমান ভাল ব্যৱস্থা হ'ল, ছোৱালী মানুহৰ এটা নিৰ্দিষ্ট বয়স হ'ব লাগিব তেওঁলোকে পঢ়া-শুনা হ'ব লাগিব, তাৰ কাৰণে চৰকাৰে যাতে ছোৱালী মানুহে পঢ়া-শুনা কৰি থাকে বিভিন্ন আঁচনি দিছে তাৰ কাৰণে যাতে ছোৱালীকেইজনীয়ে পঢ়ি থাকক, তেওঁলোকৰ যাতে শিক শিক্ষাৰ যোনটো স্তৰ সেইটো উন্নত হওক আৰু সেইটো পৰ্যায়ৰ হিচাপে হৈছেও। চৰকাৰে বহুত কৰিছে ছোৱালীখিনিৰ কাৰণে।
মানে এতিয়া ধৰক, তেনেকে ধৰক উম মানে আপোনাৰ পুৰুষসকলকো দিছে হয় তাৰ শেষতকে আপোনাৰ দুগুণ মানে মহিলা ক্ষেত্ৰত মানে চৰ গাঁওখনে বা ৰাইজে বহুত মানে অৰিহণা যোগাইছ তে মানে আগুৱাই নিছে মহিলাসকলক আৰু তেনেকেই ধৰক কেন তেনেকেই ধৰক আমাৰ যেনেক অসমৰ পৰা হিমা দাস দ ধৰক এথলেট দৌৰত কেনেকে হেৰি হৈ আহিলে
হয় হয়।
বিশ্ব অভিলেখ গঢ়ি আহিছ
আপুনি এতিয়া ক'ব পাৰিব, অসমৰ নাৰীসকল কোনো দিশৰ পৰাই কোনো দেশতকৈ বা কোনো ৰাজ্যতকৈ পিছপৰা নহয়, অসমৰ নাৰী সকলেও কৰিব পাৰিব আৰু কৰি আছেও।
হয়, হয়। মানে চাওকচোন গাঁওৰ এজনী ছোৱালী, যোৰ নেকি ঢিঙৰ এজনী ছোৱালী ইমান ঘো ক'ত গাঁৱৰ, তেওঁ গৈ পেলাই যদি মানে উম, বিশ্ব জয় কৰিব আহে, হয় বিশ্ব অভিলেখ কৰিব পাৰিছে, তেনেহ'লে ধৰক মহিলাসকল কিমান আগুৱাই গৈছে।
হয় আৰু আপুনি এইটোও চাব পাৰিব যে আ পুনি আগতে পুৰুষ - মহিলাৰ মাজত এইটো মতভাত আছিলে যে, ছোৱালী মানুহে পঢ়িব নালাগে, ল'ৰা মানুহে পঢ়িব লাগে, আগতে আপুনি গাঁৱত চাব পাৰে গাঁৱত আপুনি আ' মা উম, ল'ৰা মানুহ মেট্ৰিক পাছ কৰিলে বহুত ডাঙৰ পাছ। কিন্তু এতিয়া মেট্ৰিক পাছটো এটা সাধাৰণ কথা। আজিৰ দিনত, আজিৰ কাৰণ আজিৰ দিনটোত কিমান এম এ পাছ, বি এ পাছ পি এইচ ডি ডিগ্ৰী, কিমান ডিগ্ৰী লৈ লৈ মানুহ বহি আছে হয়নে? গতি কে এইটো একদম বহুত ভাল মানে শিক্ষাৰ ক্ষেত্ৰত যে আমাৰ মা-মানে মানু জনটো ইমান উন্নত স্তৰত গৈছে সেইটো আমাৰ কাৰণে বহুত ভাল কাৰণ ভৱিষ্যতে আমি এই স্তৰটোদি টো আগবাঢ়িব লাগিব আৰু মাই কি মতা সকলোকে সমানে চোৱাৰ কাৰণে এইটো আৰু ভাল কাৰণ এতিয়া ছোৱালী মানুহ কোনো দিশৰ পৰা পিছপৰা নহয়, ছোৱালী মানুহ হয়তো অলপ আগবঢ়াহে। বেয়া নাপাব কিন্তু সঁচা কথা।
হয় গতিকে মানে বহুত আগবাঢ়িছে গতিকে মানে সমৰ্থনো দিছো বা আমিও সকলোৱে সমথ থন দিয়ে, চৰকাৰখনে দিয়ে, ৰাইজেও দিয়ে, গোটেইখিনিয়ে দিয়ে। কিন্তু সেইকাৰণে ভাল হৈছে আৰু এটা মানে কথা আপোনাৰ ধৰক, তেনেকে ধৰক শিক্ষা ক্ষেত্ৰখন মানে জগতখন মানে এখোজ আগুৱাই গৈছে যে সেইকাৰণে মানে ভাল লাগে। আৰু আপোনাৰ ধৰক, আমি আপোনাৰ এনে প্ৰিয় গ্ৰন্থখন কি বা?
মোৰ আপোনাৰ প্ৰিয় গ্ৰন্থ মিৰি-জীয়ৰী।
হয়, মিৰি-জীয়ৰী।
মিৰি জিয়ৰিখন শুনিছে নে আপুনি? হয়, হয় জংকী আৰু পানিৰ প্ৰেম কাহিনী আছে আপুনি চাব পাৰে জংকি মানে ইমান মানে ভাল কোৱা এটা ষ্টৰি চাওকচোন লাষ্টত একেলগেই নিজৰ প্ৰাণ ত্যাগ কৰিলে ভাল পোৱাক লৈ।
হয়, হয়।
খন ইমান সুন্দৰকৈ দেখিছে, আপুনি পঢ়িলে মানে এনেকুৱা লাগে ছবিখিনি আপোনাৰ আগত হৈ আছে।
তেনেকে ধৰক আৰু মোৰ ধৰক তেনেকে কাৰেঙৰ লিগৰি।
অঁ, অঁ।
হয়, কি ধুনীয়া এখন সুন্দৰ কিতাপ। মানে পঢ়ি ভাল লাগে, আৰু আপোনাৰ ধৰক তেনেকে ধৰক সাহিত্যিক এ কাক ভাল লাগে বা?
সাহিত্যিক আপোনাৰ লক্ষ্মীনাথ বেজবৰুৱা।
হয়, কিমান ৰসৰ ক, মানে তেওঁৰ প্ৰতিটো মানে- আপোনাৰ কিতাপৰ লিখনি বিলাকেই মানে গোটেইখিনি ৰসৰে ভৰি পৰা। পঢ়িলেই মানে মনতটো ধৰক উৎফল্লিত হৈ থাকে বা আপুনি মন মাৰি আছে তেওঁৰ কিতাপখন পঢ়ক- চোন আপুনি চাবচোন আপোনাৰ মনতটো মানে ৰসৰে ভৰি পৰিছে মানে নিজে নিজে-
হয়, তেওঁক আপোনাক এনেইতো আপোনাৰ সাহিত্যৰথি লক্ষ্মীনাথ- বেজবৰুৱা নকয় ৰসৰাজ কোৱা যায়।
হয়', হয়।
তহ সাধু কথা, কুকি, কাৰেঙৰ লিগিৰি কিমান ধুনীয়া ধুনীয়া গ্ৰন্থ ভাবক- চন, এতিয়া আপুনি-
হয়।
পুনি আৰু বিভিন্ন ধৰণৰ গ্ৰন্থ চাব পাৰিব, আ আপোনাৰ ধৰি লওক এয়া আ- মহাৰথ তাৰপিছত মহাৰথ কিমান ধুনীয়া ধুনীয়া গন্ত্ৰ আছে।
হয়, হয়। তেনেকে ধৰক জ্যোতিপ্ৰৰসাদ আগৰৱালাও তেনেকেও ধৰক উম বৰগীত বিলাকো ভাল লাগে নহয় জানো?
হয়, হয়।
বা তেওঁৰ বিষয়ে তেওঁ যিবিলাক কিতাপ লিখিছে মানে সেইবিলাকো ধৰক বহুত মানে- অতুলনীয়া আৰু-
আৰু আপুনি চাব পাৰিব আগ- গৰ যোনবোৰ কিতাপৰ বৰগীত বা আগৰ কিতাপৰ কিছুমান কথা এতিয়াও ব- ৰ্তমান পোৱা যায়, গতিকে ল'ৰা ছোৱালীয়ে আগৰতো এৰি দিয়া নাই কিন্তু। এতিয়া খিনিও সামৰিছে আগৰ খিনিও লৈছে সম্পূৰ্ণভাৱে একেলগে ৰা- সি পেলাই আগবাঢ়ি গৈছে।
হয়, সেই- কাৰণে ধৰক অসমখনক ধৰক আমাৰ আ মাননীয়- প্ৰধানমন্ত্ৰী ডাঙৰি আহি পেলাই ভাল পায় ন, তেনেকে ধৰক মাজতে ধৰক তেনেকে ধৰক- এ, বৰদোৱাৰ আহি গ'ল আপোনাৰ অমিত শ্বাহ আহি গ'ল। তেনেকে মানে সেই সাংস্কৃতিক দিশৰ দিশটো আগলৈ গৈছে। বৰ্তমান আমাৰ কিতাপ বিলাকে কিতাপৰ পৰাইতো ধৰক বাহিৰৰ, বাহিৰলৈ যায় ন। তিখণি বিলাকেটো আমাৰ- অসমৰ পৰা বাহিৰলে কি কি মানে অসমখনত কি আছে, তেনেকে ধৰক বাহিৰলে তেনেকে মানে ধৰক- প্ৰৱেশ হয় ন, ত মানে যিমান পাৰো ধৰক কিতাপ মানে পঢ়িব লাগে- তেনেকে লিখিব।
হয় আপুনি কিতাপ পঢ়িলেই নহব, সেই পঢ়া সমূহ আপুনি নিজৰ জীৱনৰ লগতো অৱলম্বন কৰিব লাগিব। ত কিতাপত আছে আপুনি ডাঙৰক সদায় সন্মান কৰিবা, দা সৰুক মৰম কৰিবা। সেই কথাখিনি আমি অৱলম্বন কৰিব লাগিব হয়নে? কিতাপখন পঢ়িছো কিয়? যাতে আমি কিবা এটা শিকিব পাৰো। এতিয়া ডাঙৰক সন্মান কৰিবা, আমি যদি ডাঙৰ এজন থিয় হৈ আছে, আমি সৰুজন বহি আছো- আমি ডাঙৰজনক উঠি দিব লাগিব, যাতে তেওঁ বহক।
হ-
হয় নে? গতিকে সেইখিনি আমি কিতাপৰ পৰা শিকিছো যিহেতু আমি সেইখিনি- আমাৰ বৰ্তমান দৈনন্দিন- জীৱনত প্ৰয়োগউ, কৰিব লাগিব গতিকে, উমঁ- মানে আমাৰ জীৱনটো এতিয়া বৰ্তমান মানে ইমানেই এটা। মানে চচিয়েল মিডিয়া বা ডিজিটেল ৱৰ্লড হৈ গৈছে য'ত মানে আমি- নিজৰ অতীত খিনি মানে যোনখিনি পুৰণা সেইখিনি আমি এৰি দিব নালাগে। খিনিকো সামৰি আগবাঢ়ি যাব লাগে যাতে অতীত কাৰণ আমাৰ যোনটো- ভৱিষ্যতৰ প্ৰজন্ম তাৰ আপোনাৰ সৰুখিন। আগৰ খিনিও লাগিব বৰ্তমানৰও লাগিব আৰু ভৱিষ্যত যিখিনি হ'ব সেয়াও লাগিব।
গতিকে আমি মানে যিমান পাৰো ধৰক- কিতাপ পঢ়িব লাগে শুনিব লাগে লিখিব লাগে আৰু ধৰক ভাল ভাল কথা ধৰক অৰ্জন কৰিব লাগে জ্ঞান ল'ব লাগে। আৰু বেলেগকো ধৰক জ্ঞান দিব লাগে।
হয়ঁ আমি যিমান নিজে- এই যিমান আমি নিজে যিমান শিক্ষিত হ'ম বা নিজে নিজৰ লগত। আনক যিমান শিকাম সিমানেই আমাৰ কাৰণে তথা সকলোৰে কাৰণে ভাল হ'ব।
হয়ঁ।
গতিকে আপোনাৰ সেইয়াই, মানে যিমান হ'ব আমি কিতাপ পঢ়িব লাগে যিমান- যি, হওঁক কিতাপৰ পৰা যিযোৰ আমি মানে- আমাৰ গুৰুত্বপূৰ্ণ কথা সেইবোৰ আমি লিখি লিখি নোট- কৰি ৰাখিব লাগে গতিকে যাতে আমি ভৱিষ্যতে আমাৰ সেয়া কামত আহক।
হয়ঁ হয়ঁ!
বাৰু ঠিকে আছে দিয়ক আপোনাৰ লগত কথা পাতি খুব ভাল লাগিলে আকৌ নিশ্চয় কেতিয়াবা পাতিম।
লগ পাম বা কথা পাতিম তেনেকে ধন্যবাদ দেই ঠিক আছে শুভ ৰাতি।
অঁ শুভৰাত্ৰি।
অঁ!